হেল্ল' আহ কি কৰিছা
এনে আছিলো ৰবা গৰমত তুমি কোৱা কি কৰিছা
এ এনেই বহি আছো ৰবা
বাকী খবৰ পাতি ভাল
আছোঁ দিয়া আৰু কিবাকে চলি তোমাৰ
আছো দিয়া কিবা বিশেষ উদ্দেশ্যত ফোন কৰিলা আজি
নাই এনে আছিলো ফোন কৰিলো আৰু কিবা এনে আৰু কথা পাতিম এতিয়া অলপ
অ ঠিকে আছে বাৰু ফোন কৰাই ভালে হৈছে দিয়া ময়ো তোমাক মানে অলপমান কথা কিছুমানে সুধিব লগা আছিল ৰবা ক'ব পাৰা যদি তুমি যদি ফ্ৰী আছা এতিয়া
আহ কোৱা কোৱা কি কথা বা এতিয়া পাৰিলে কম দিয়া
মানে ধৰা তুমিতো অসমৰ বিভিন্ন মন্দিৰ ভ্ৰমণ কৰিছাই চাগে বহুত মন্দিৰটো গৈছা
আহ বুজিছো
ময়ও গৈছো দিয়াচোন নোযোৱা নহয় কিন্তু মই মানে সকলো মন্দিৰতে যাই পোৱা নাই কিছুমান মন্দিৰ গৈছো কিন্তু তুমি যাই পোৱাৰ ভিতৰত ধৰক কেনেকুৱা পাইছা মন্দিৰ কিছুমান নোযোৱা মন্দিৰ এতি তুমি আগতে মোক এইটো তুমি ধৰা কি কি মন্দিৰ যাই পাইছা সেই হিচাপত ধৰা মই যিবোৰত গৈছো বা যোৱা নাই সেই হিচাপত মই তোমাক সুধিব পাৰিম যে কোনটো মন্দিৰত কেনেকে যাব পাৰি বা কেনেকুৱা তাৰে তাৰে অলপমান ইতিহাসৰ বিষয়েও জানিব পাৰিম।
অ', মইতো ক'বলৈ গ'লে কামাখ্যা মন্দিৰ সেইটো যি আছে কামাখ্যা মন্দিৰত গৈছোঁ, তাৰপিছত য়াত যিটো বৈশিষ্ঠ মন্দিৰ সেই বৈশিষ্ঠ মন্দিৰত গৈছোঁ, অ', মাধৱ হয়গ্ৰীৱ মন্দিৰ তাতে গৈছোঁ আৰু আছে আৰু যেনে ব, বগলা মন্দিৰ এনেকুৱা আৰু বহুত গৈছোঁ ক'বলৈ গ'লেতো বহুত আছে বাত এইকেইটা আৰু যিকেইটাত মই আ, বিশেষভাৱে গৈছোঁ আৰু অলপ মানে তাৰে কথা আ, জানিছোঁ এনেকুৱা আৰু।
বাৰু ঠিকে আছে বাৰু মই তুমি যিকেইটা কৈছা মইতো তাৰে ভিতৰত এটাতো যায় পোৱা নাই এতিয়ালৈকে, ত' তুমি কামাখ্যা মন্দিৰৰ পৰাই নহ'লে কোৱা আৰু মোক কামাখ্যা মন্দিৰত অলপ ইতিহাস আৰু তুমি ধৰা তাত যায় কেনে পালা? অলপ
কম ৰ'বা বাকী কোৱাৰ আগতে তুমি কি, কি মন্দিৰত গৈ পাইছা পিছে?
মই তোমাৰ গৈছো টিলিঙা মন্দিৰত গৈছোঁ। তোমাৰ উমানন্দ মন্দিৰ আৰু নৱগ্ৰহ মন্দিৰ বাকী তুমি কোৱাৰ দৰে হয়গ্ৰীব মাধৱ মন্দিৰতো গৈছোঁ, এনেকে আৰু গৈচ আৰু দিয়াচোন তুম আগতে তুমি কৈ লোৱা যদি তোমাৰ কিবা জানিব থাকা, থাকে জানিবলগীয়া তেতিয়াহ'লে মই কৈ দিম দিয়া।
অ', ঠিক আছে দিয়া বাকী কামাখ্যা মন্দিৰ ক'বলৈ গ'লেতো কামাখ্যা মন্দিৰটোতো জানাই যে, অ', নীলাচল পাহাৰত তাতে আছে এইটো কামাখ্যা মন্দিৰটো, এইটো মানে এটা আ, মানে যিহেতু, এইটো এটা মানে মানে গুৰুত্বপূৰ্ণ এটা মন্দিৰ হয়, এটা অসমৰ কাৰণে হওঁক বা গোটেই ভাৰতবৰ্ষৰ কাৰণে হওঁক মানে এইটো এটা বহুত পবিত্ৰ হয়, বা তোমাৰ বহুত এটা অ', মানে মানুহে এইটো মন্দিৰত অ', বহুত মানে সেৱা কৰে বা এইটো মন্দিৰৰ মানে আৰু সেনেকুৱা আৰু ত' এইটো মন্দিৰটো তোমাৰ যিটো কোৱা হয়, না আ, হিন্দু মানে যিটো হিন্দু পুৰাণ আজি আছে সেই হিন্দু পুৰাণৰ ধৰি লোৱা অনুসৰি বা তোমাৰ ধৰি লোৱা হিন্দু পুৰাণৰ মতে আৰু যিটো আমাৰ সতি দেৱী আছে বা আমাৰ যিটো কোৱা হয়, পাৰ্বতী দেৱী মানে অ', কাহিনী মতে আৰু ত' তেওঁৰ যি আ, তেওঁৰ যিটো আ, আমি কোৱা হয়, যিটো মানে ক'বলৈ গ'লে এতিয়া সেইটো কি বুলি কম আৰু এতিয়া বাৰু যেতিয়া মানে শিৱ, শিৱই তাণ্ডৱ কৰি আছিল বা এনেকুৱা আৰু তেতিয়া এই নৃত্য আৰম্ভ কৰিছিল শিৱই তেতিয়া ধৰি লোৱা এই যেতিয়া বিষ্ণু ভগৱানে, সেই বিষ্ণু ভগৱানে তেওঁৰ যিটো সুদৰ্শন চক্ৰ আছিল সেই চক্ৰটোৱে দি মানে যিটো আমাৰ সতী দেৱী আছিল সেই সতী দেৱীটোক মানে বহুতো ভিন্ন, ভিন্ন অংশত মানে আহ বিভক্ত কৰিছিল দেই তাৰপিছত এনেকে বিশ্বাস যেনে মানুহে বিশ্বাস কৰিছিল যে, এই যিটো আহ, সতিৰ যিটো অংগ আছে যিটো আমি ইয়নী বুলি কওঁ সেই ইয়নীৰ অংশটো মানে তোমাৰ এই, এই নীলাচল পাহাৰত পৰিছিল বোলে ত' স তেনেকৈয়ে আমাৰ মানে এই কামাখ্যা মন্দিৰটোৰ আ, উৎপত্তি হৈছিল ত' সেনেকে আৰু উৎপত্তি হৈছিল আৰু বাকীটো এতিয়া‌ আ, সেনেকেই চলি যে, আছে আ, সেইবিলাক আৰু। বুজি পালা?
বুজি পাইছোঁ বাকী মই কামাখ্যা মন্দিৰৰ বিষয়তো মই শুনিছোঁ যে, তাতে অম্বুবাচী মেলাও হয়, জুনৰ জুন, জুলাই মাহত আৰু বহুত ডাঙৰকে ত' তাৰে বিষয়ে তুমি কিবা জানা নেকি?
ত' অম্বু অম্বুমাচিৰ অহ, যিটো মেলা হয় ন' সেই মেলাটো সেই মেলাটো বহুত মানে ডাঙৰকে মানে বহুত ডাঙৰ হয় আৰু মানে এই মেলাখনত অহ, বহুত দেশ বিদেশৰ মানে বহুত মানুহ বা ভক্ত সাধু এইবিলাক এইবিলাক তাতে অহ, সমবেত হয় আৰু এই যিটো আছে ন' তাতে নিজৰ অহ, যিটো নিজৰ আহ সেই অ', নিজৰ দেহ আছে বা সেইটো তাতে গোতেই লিপ্ত কৰি দিয়ে সেইটোত ত' সেই ক'বলৈ গ'লে আৰু বহুত আছে বাট কিন্তু তোমাৰতো মই জানিব লাগিব ন' ত' তোমাৰটো ক'ব লাগিব মোক এতিয়া অলপ চলপ মইতো যোৱা নাই এইবিলাক মন্দিৰত কেইটামান মন্দিৰত তাৰে ভিতৰত তোমাৰেটো কোৱা এতিয়া মোক আৰু।
এতিয়া তুমি কোনটো মন্দিৰৰ বিষয়ে জানিব বিচাৰা বা মইতো যোৱাৰ ভিতৰত ক'লোৱে তোমাক উমানমানন্দ মন্দিৰ তাৰপিছত গৈছো তোমাৰ নৱগ্ৰহ মন্দিৰ আৰু তোমাৰ হাজোৰ পুৱা মক্কা যে আছে তালৈকেও গৈছো বাৰু আৰু তোমাৰ হয়গ্ৰীপ মা ৱ মন্দিৰো গৈছো, তাৰে ভিতৰত কোনটোৰ বিষয়ে জানিব বিচাৰাবা তুমি?
তুমি যোনটো গৈ সবতকে ভাল পাইছা সেইটো মন্দিৰৰ কথাই কোৱা আৰু সেইটোৱে জানিব বিচাৰিম।
মই যায় পোৱাৰ ভিতো সকলোতকে বেছি ভাল পাইছো তোমাৰ উমানন্দ মন্দিৰত অ' প্ৰথমতে তোমাৰ ক'বলৈ গ'লে ত' উমানন্দ মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত এটা সৰু দ্বীপত আছে যিটো উমানন্দ দ্বীপ বুলি কয়।
অ', যিটো মানে পৃ পৃথিৱীৰ সকল সৰু দি বাৰু
অ', তালৈকে তোমাৰ ধৰা একো অ', ৰাস্তা নাই কিন্তু তুমি তালৈকে নাৱেৰে যাব পাৰা নাওঁ বা ফেৰীৰে তাৰপিছত তালৈকে যোৱাৰ বাবে তোমাৰ সেই যোনটো উমানন্দ মন্দিৰ তাতে মানে বিশেষ কে ভগৱান শিৱৰ উৎসৰ্গা কৰা হয়, তাতে স্থানীয় মানুহে তোমাৰ বিশ্বাস কৰে যে তাতে তোমাৰ আগতে শিৱই ধ্যান কৰিছিল এটা সময়ত কিন্তু আৰু তোমাৰ যিহেতু মন্দিৰটো নদীৰ মাজত আছে তাৰ কাৰণে তোমাৰ পৰিৱেশটো বহুত শান্ত হয় আৰু মনোমোহা হয় আৰু তাতে মানে যিসকল লোকে এবাৰ যায় তেওঁলোকে সাধাৰণতে সেই ঠাইতখনৰ সৌন্দৰ্যটো সহজে পাহৰিব নোৱাৰে মানে। এনেকুৱা মোহনীয়া এটা পৰিৱেশ বা ইমান শান্ত পৰিস্থিতিৰ মাজে এটা সুন্দৰ মন্দিৰ য'ত শিৱক উৎসৰ্গা কৰা হয় সেই এটা যিটো দৃশ্য সেই মা সেই দৃশ্যটো সহজে মানে পাহৰিব লগা দৃশ্য নহয় মানে। যিজনে এবাৰ যায় তালৈকে
অ', সেইটো তেতিয়াহ'লে মই যাব লাগিল তালৈ আৰু।
যাব পাৰা তোমাৰ তাৰ লগতে তুমি ধৰা এবাৰ নৱগ্ৰহ মন্দিৰতো যাব পাৰা, নৱগ্ৰহ মন্দিৰটো বেয়া নহয় ম মন্দিৰটো বাৰু বেয়া নহয় দিয়াচোন কিন্তু ধৰা মনৰ শান্তি হিচাপত যদি যাব বিচাৰা নৱগ্ৰহ মন্দিৰটো মানে ধুনীয়া মন্দিৰ এটা।
হয় নেকি তেতিয়াহ'লে যাব লাগিল সোনকালে আৰু তুমি কৈছা যিহেতু বাকী তুমিও যাব পাৰা এই এই ধৰিা মগলৰ বৈশিষ্টয় মন্দিৰ এইটো এটা ভাল আৰু যত তুমি এটা শান্তিৰ পৰিৱেশ পাব তাতে বহি তোমাৰ নিজৰ লগত লিপ্ত হৈ যাব পাৰিব এনেকুৱা তাতেতো নদীও আছে ন এটা ত' সেনেকে তুমি নিজৰ ওপৰতে মানে শান্তিত এটা পৰিৱেশ হবা আৰু সেইটো মন্দিৰতো যাব পাৰা তুমি
অ অ সেই তেনেকে তোমাৰ ধৰা তুমিও নৱগ্ৰহ মন্দিৰত যাই চাব পাৰা আৰু তাতে তোমাৰ ধৰা কিবা যদি গ্ৰহ নক্ষত্ৰৰ দুখ থাকে তেতিয়াহলে মানে তাতে বিশেষকৈ সেই গ্ৰহ নক্ষত্ৰৰ সমস্যা দূৰ কৰাৰ কাৰণে পূজা অৰ্চনা কৰে আৰু তোমাৰ মন্দিৰখনৰ যিটো ইতিহাস সেইটো আৰু বহুত পুৰণি আৰু তোমাৰ তাতে সেই মন্দিৰটোৰ লগত জ্যোতিষাস্ত্ৰৰ মানে এটা বিশেষ সম্পৰ্ক আছে আৰু
অ মানে তুমি মানে বহুতেই জানা মানে কথাবিলাক গভীৰভাৱে
মানে মই মানে গ'লে মানে কাৰোবাৰ পৰা মানে জানি ধৰা ঠাইতটো বা মন্দিৰটোৰ বিষয়ে জানি যাব বিচাৰি বেছি ভাল পাওঁ তেতিয়া মানে সেই মন্দিৰটো যিটো এটা সৌন্দৰ্য বা সেই ঠাইডোখৰ যিটো সৌন্দৰ্য সেইটো আৰু বেছি মানে ধৰা মোহনীয়া হৈ যায় আৰু যদি তুমি চব বস্তু গম পোৱা যোয় ক'ত কেনেকে হৈছিল বা ক'ত কেনেকুৱা হোৱা নাই এতিয়া তুমি ধৰা নৱগ্ৰহ মন্দিৰকে ধৰি লোৱা যিটো এতিয়াৰ সময়তো ধৰা অসমত অসম যিটো ঠাই আছে তাৰে আধ্যয়াতিক িকতা এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে মানি ধৰা হয় কিয় কাৰণ তাতে তোমাৰ এটা পৰম্পৰা চলি আহিছে অতীতৰ দিনৰ পৰা আৰু সেই পৰম্পৰা এতিয়ালৈকে চলি আছে
তাকেই দিয়া মানে বহুত পুৰণি পুৰণি ইতিহাস আছে ন সকলো মন্দিৰৰ লগতে ক'বলৈ গ'লেতো বহুত কথা আছে ন বাকী কোনোবা দিনা ওলাবা একেলগে ন নোযোৱা মন্দিৰ এটাত যাই আহিম দুয়োটাই মিলি কি কোৱা
অঁ দিয়া ওলাবা কথা নাই আপত্তি নাই মোৰ একো
অ এতিয়া দিয়াতো হ'ব দিয়া নহলে
অঁ দিয়াতিয়া ৰাখিছোঁ দিয়া
উম কিয় বই